হেল কি খবৰ ভাল তোমাৰ
কি কলি আছা?
এ আছো আৰু এনেই, বহি আছো ৰবা।
অ, ময়ো এনে বহি আছে
আহ ঘৰতে আচ্ছা তোমাৰ এটা কথা সুধু ৰবা তুমি যে ইয়াত ফুৰিব গৈছা হাজো যে গৈছে পিলা
আহ অ
মানে কেনেকুৱা, ক'ত গৈছিলা হাজো মাজাৰ গৈছিলা?
অ' মাজাৰতে গৈছে ৰ, তুমি ক'ত দেখিলা?
নাই নাই মই মানে শুনিলো মই ভাবিলো তোমাৰ পৰা অলপ ইনফৰৰ্মেশ্যনটো লৈ লো কেনেকুৱা কি কিহেৰে গৈছিলে ইয়াৰ পৰা? ঈ
ইয়াতে পতাতো মই বাছত গৈছিলো
বাছত, মানে ইয়াৰ পৰা ডাইৰেক্ট বাছ পাই যাবা গুৱাহাটীৰ পৰা, মানে মানে আমাৰ এৰিয়াৰ পৰা।
যাব লাগিব।
আচ্ছা তাৰ পৰা বাছেৰে।
অ তাৰ পৰা ডাইৰে্ট পাই এতিয়া তুমি হাজো মাজাৰলৈকে তলতো নমাব, ওপৰলৈকে বেলেগ গাড়ী আছে ধৰা,
উম উম উম উম তাতে আৰু কি চালা হম হম অ অ মানে যাম ভাবিছো, ইনফৰমেশ্যনটোই লৈ থওঁ আৰু।
অ এনে মাজাৰাতটো ভালেই, আৰু এনে।
গৈছা হয়গ্ৰীব মাধৱ মন্দিৰত
অ গৈছে কিলো ভালকে চাব অ ওচৰতে ইমান ভালকে চাব নোৱাৰিলো মানে আন্ধাৰ হৈ গৈছিলে
উম উম এনে তাত থাকা মেলা কৰিছা নেকি কেনেকুৱা কি তাত মানে থাকিব পাৰিম মই ধৰি লওক হোটেল চোটেল লৈ যদি থাকিব লগা হয়
অ আছে ওচৰতে অ অ
কিন্তু তোমালোকেেতটো ষ্টে কৰা নাই
নাই নাই কটা মই ইমান ভালকে নাজানো এনে গম, এনেই আানো যে থাকিব পাৰি আৰু
সেইটোয়ে মানে ময়ও ভাবিছো তো যাম বুলি সিফালে ত মই তাকে আৰু হাজো মানে এক্সপ্লৰ কৰিম বুলি ভাবিছোঁ, হাজোতো ঘূৰো। কেনেকুৱা কি হয় সেইকাৰণে মই হাজো মাজাৰতো যাম। তাৰ পিছত উম, হ মাধৱ মন্দিৰতো যাওঁ।
অ কেতিয়ালৈকে যাবা বুলি ভাবিছা
উম চাও এইটো উইকেণ্ডত মানে ধৰি লওক গৰমৰ বন্ধ দিব ন ত তেতিয়ালৈকে চাওঁ। যাও নেকি
অ।
পলাই যাবা নে
নাই নাই ফেমিলিৰ লগত
অ ফেমিলিৰ লগত যোৱাইয়ে মানে ধৰা মাজাৰত গ'লা
উম, উম, সেইটোয়ে, দিয়া তেনেহলে। ৰাখিছো হা। উম, উম, দিয়া।